ক'ত আছা?
এই নক'বা আৰু বুজিছা। এই লগৰটো ওচৰলে আহিছিলো।
হয় নেকি।
উম্, গাড়ীত তেল ভৰাই দিম বুলি ক'লে। দহ টকা এটা নিদিলে ভাই।
অ', এই এইবিলাক লগৰ লগত তেনেকুৱা হয়য়েই আৰু।
বেয়া লাগিছে, তাকে ৰখি আছো। গাড়ীখনত তেল চেল নাই।
অ', এ একো নাই দিয়া।
কালি ক'বালৈ গৈছিলা বোলে তুমি?
হা হা।
কালি ক'বালৈ গৈছিলা বোলে।
অ', এ মই বৰদোৱালে গৈছিলো।
উম্, তোমাৰ ফেমেলিও গৈছিলে বুলি শুনিছিলো।
উম', উম', মোৰ ফেমেলিও গৈছিলে। ময়ো গৈছিলোঁ, তেনেকে লগৰৰ দুজন মান গৈছিলে।
উম্।
তেনেকে গৈ আহিলোঁ গৈ।
গাড়ী কি বুক কৰিছিলা।
তোমাৰ হেৰি নিছিলো। অ' ডিজাৰ এখন গৈছিলে, দুখন গৈছিলে ন। মানুহ ধেৰ গৈছিল যে।
আচ্ছা।
এখন ডিজাৰ গৈছিল। আৰু এখন হেৰি গৈছিল গেৰেনা গৈছিলে, সেই তোমাক ক'ম বুলি ভাবিছিলোঁ। মানে মই ওলোৱা নাই যে ট্ৰিপটো, বেলেগে উলিয়াইছিলে যে। সেইকাৰণে মানে ধৰা, সিহঁতে মানুহ এতিয়া বৰ ধৰা ফুল হৈ আছিলে, সেইটো কাৰণে মানে নিবলৈ দিগদাৰ হ'ল। ভালেই কৰিলা দিয়া তুমি নগ'লা, যিহে গৰম নহয়। বাপৰে, একদম অৱস্থা বেয়া হৈ গৈছে। গাড়ীত তোমাৰ যাওঁতেও এ চি চেচি লগাই গৈছো, হ'লেও নাই। একদম মানে, এনেকুৱা গৰম। অৱস্থা বেয়া কৰি দিছে আহোতে।
তাকে তাকে, কালি এনেও গৰমটো বেছি মাৰিছিলে। ফিফটি টু মান মাৰিছে বুলি শুনিছোঁ। কি হৈছে বা এতিয়া।
হৈছে এতিয়া ইমান গৰম মাৰিছে যে এ গৰম মৰাৰ কাৰণেতো আছে চব ধৰা আমাৰ আগৰ চেণ্ডাৰো এতিয়া নহয় ন আগতে ধৰা ইমান গৰম নামাৰিছিলে। আজিকালি ধৰা এযথয়া এইবিলাক পলিউচনৰ কাৰণে আমাৰ ওজন স্তৰটো ধৰা। পাহ হৈ গৈ আছে ন সেইটো কাৰণে মানে গৰমটো জোখতকে বেছি বৃদ্ধি পাইছে।
উম কালি মই আকৌ হেৰি হ'ল এইটো কি বুলি কয় গা ধ আহৰি পেলাই এনেকে জাঙাটো শুকুৱাবলৈ দিছিলো। শুকুৱাবৰ দিনতে যিয়ে গৰম মাৰ জ্বলি গ'ল।
ইছ ৰাম। এনেকুৱা হয় ন তোমালোকৰ ফালে।
অ', বহুত মায়ছে আমাৰ।
কৰি গলে দিগদাৰ হৈ যাব।
উম', মোৰ এটাই জাঙিয়া আছে জানা
একো নাই একো নাই এইবিলাক হেৰি কৰিব নালাগে বাকী এইবিলাক বাদ দিয়া তুমি তুমি বোলে টিউচন চিউচন কৰি আছা হয়। আজিকালি।
বাৰু।
হা হা।
কৰি আছো বাৰু টিউচন।
উম কেই কেইটামান আছে তোমাৰ টিউচনৰ ষ্টুডেণ্ট।
ষ্টুডেন্ট তোমাৰ এতিয়া বেছি নাই দুই তিনটা মান আহি থাকে।
অ', ঠিকেই আছে বাৰু।
অ', ঠিকে আছে হেৰি তোমালোকৰ তোমাৰ তোমাৰ লৰাটোকো পঠিয়াবা চোন যদি পাৰা।
পাৰো মানে এতিয়া তাৰ এতিয়া ধৰা বয়স হোৱা নাই যে কৰিবলৈ সময় হোৱাকৈ নাই মানে এাৰ এতিয়া। ইমান সৰুতে নিদো মানে
অ ঠিকে আছে বাৰু মানে এতিয়া মানে মই নতুনকে ষ্টাৰ্ট কৰিছিলো ন ত' সেইটো কাৰণে তোমালোকৰ ল'ৰাৰ বয়সো ঢেৰ পোৱালি আহিছে
অ হ'ব বাৰু মই আৰু ধৰা এটা ক্লাছ পাৰ হৈ লওকচোন এইবাৰ তাৰপিছত তাৰপিছত দুইটা মানে মই তাকো পঠিয়াই দিম তেতিয়া তোমাৰ টিউচন কৰি ল পাৰিব আৰু এটাই বেছি মানে নহয় এতিয়া তোমাৰ ফাইভৰ ছিক্সলে প ছিক্সত দিম আৰু দিয়া
আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে
উম বাকী এতিয়া তুমি ঘৰৰ পৰা ওলাই আহিছা নেকি
উম এপাক ওলাই আহিছো ওলাই আহি পেলাই এয়া আহি থাকোতে মই কোৱা নাছিলো অথনি যে গাড়ী খন ৰখি গ'ল বুলি এতিয়া লগৰটো কেতিয়া আহিব বা এই আমাৰ ঘৰ আমাৰ গাঁৱৰ ওচৰত তুমি চিনি পোৱাই লৰাটোক
অ কোনবা
এই টেকেলী পুতেক যে
অ অ চিনি পাইছো চিনি পাইছো
সি আহো বুলি কৈ নাহিলে তই চোৰেণৰ পুতেকে ফোন কৰিছে সি আহি আছে
অ অ ভালেই হৈছে দিয়া আহিলেই হ'ল কোনোবা এ তেল চেল ভৰাই মিলাই ল'বা ইমানো কমকে তেল নিদিবা আৰু আৰু গাড়ীও যিয়ে কম মাইলেজ দিছে ন কাৰণ এ ধৰাটো আমাৰ এতিয়া ই টুৱেণ্টিৰ পৰা ইমান বেয়া হৈছে নহয় এতিয়া মই দেখোন এনেকুৱা এটা নিউজ পাই আছো ধৰা তোমাৰ এতিয়া ই টুৱেণ্টি গাড়ী বিলাক মানে এতিয়া যোনটো পেট্ৰল মানে ধৰা বনাইছে সেইটোও চাপৰ্ট কৰা নাই ই টুৱেন্টি চাপৰ্ট লিখা আছে কিন্তু মানে সেইটো চাপৰ্ট নাই কৰা
নাই নাই একদম নাই কৰা মোৰ আগৰ গাড়ীখনে মাইলেজ চল্লিছ দিছিলে এতিয়া চল্লিছ নিদিয়া হল থাৰ্টি ফাইভমান দিয়ে
উম মোৰো এটা বাইকৰ যি সেই গতি হৈছে বাইক খনৰ বু যেনতেন স্কুটি খন যে ৰাম এনেকুৱা দিগদাৰ দিছে নহয় আগতে মাইলেজ পাইছিলো ফৰটি এইট ফিফটি ওৱান পায়ে এতিয়া তোমাৰ থাৰ্টি টু থাৰ্টি সেইদিনাৰ পৰা মাইলেজ দি আছে
বেয়া কৰিছে কিন্তু এইটো এতিয়া কি কৰিব প্ৰশাসনে এইটো কৰিছে আৰু আমি
উম সেইটোতো হয় বাৰু এইবিলাকতো সেইটোতো চবেই গম পাই আছে ভাল ভাবিছে কিমান ভাল হৈছে মানুহৰ কাৰণে ইণ্ডিয়াই কৈ আছে এতিয়া তেলৰ দামটো কমাম বুলি। এতিয়া তেলৰ দামো নোকমোৱা হ'ল। তাৰ উপৰি এতিয়া যোনটো এতিয়া মানে ধৰা। কেঁচা তেলটো তোমাৰ কেঁচা তেলটো এতিয়া দামটো কমিছে। কিন্তু তোমাৰ নৰ্মেল পেট্ৰলৰ দামটো জোখতকে বেছি হে বাঢ়ি গৈছে।
নাই এইটো এটা কাৰণ আছে, কাৰণ তোমাৰ কি হয় আহ যোনটো নৰ্মেল পেট্ৰল নও সেইটোত তোমাৰ এতিয়া চৰকাৰে চল্লিছ মানত কিনি আছে, কিন্তু কিনি পেলাই এই ইথানলটো যোগ কৰাৰ কাৰণে সেই ইথানলৰ পইচাটো টানিব লাগিব ন টো সেই পইচাটো এড কৰাৰ কাৰণে বিশ টকা বেছি বাঢ়িছে। ত' সেই এতিয়া টেক্স চেক্স কাটি কৰি পেলাই সেইকাৰণে এতিয়া আমাৰ ইমান দাম বাঢ়িছে।
বিশ টকা বাঢ়িছে, আমাৰ এতিয়া এক্স পি ইয়াত এতিয়া এশ পোন্ধৰ টকা নাইৰাত গ'লে এশ সোতৰ এশ ওঠৰ টকা তেনেকুৱা হৈ আছে কো বিশ টকা।
আৰে নহয় নহয় মানে চোৱা মানে চল্লিশ টকা দি সিহঁতে কিনিছে কিনাৰ পিছত চল্লিশ টকা দি চল্লিছ টকা দি কিনি তোমাৰ তাত আৰু বিশ টকাত হেৰি টেক্স হেৰি কৰিছে তাৰপিছত যে সি যে এনেকে বৰ্ডত যে আহে ন তেতিয়া সি তাৰ তাৰ টেক্সটোও কাটিছে মানে কাৰণ ৱাৰ এনেকৈ পানী হেৰি কৰা দিয়া হয় ন জাহাজৰ সেই। এইটো কটাৰ পিছত তাৰ উপৰঞ্চী আকৌ বিশ টকা এই ইথানলৰ পৰা মানে এতিয়া যৰ পৰা ইথানলত কিনিব। তাৰপাতো কিবা এটা পইচা দি কিনিব লাগিব ন সেই তাৰ পৰা যোগ কৰি কিনাৰ পিছতহে এশ হেৰি টকা বাঢ়ি গৈছেগৈ।
অ' হয় দিয়া দেই ইমান একদম দিনক দিনে ধৰা এতিয়া আৰু হে হেৰি হ'ব এতিয়া গাড়ী। খন এতিয়া ধৰা অৱস্থাতটো বেয়া হৈছে, আমাৰতো এনেও ভাৰতত ধৰা জোখতকৈ বস্তু বেছিকৈ মানে, ই টুৱেন্টি চাপৰ্ট নকৰা গাড়ীহে আছে এতিয়া। চবৰেতো তেনেকে পইচা চইচা নাথাকে ন'। তুমি ই টুৱেন্টি চাপৰ্ট কৰা গাড়ী কিনিবলৈ
এতিয়া যোনটো সিহঁতৰ যোনটো, হেৰি মানুহ তাত প্ৰটেষ্ট কৰিছে বুলি কৈছে। কি হয় বা এতিয়া। যদি তেলৰ দামটো কমে তেনে ঠিকে আছে।
সেইটোৱেইটো। কমিলেতো ভালে আছিলে। এতিয়া নকমে কাৰণেহে, এনেকুৱা লাগি আছে মানে। একদম কিমান যে, এতিয়া গাড়ী তেলৰ দিগদাৰ হৈছে। এতিয়া কমি কিলে কিবা এটা হ'লে ভাল আছিলে। নহ'লে আগতকে এতিয়া বহুত তেল খাব লৈছে। তাৰপৰি গাড়ীখনো একেবাৰে স্পীড নোযোৱা হ'ল। তোমাৰ ধৰা ভালকে মানে ধৰ, তোমাৰ গাড়ীখন কাম নকৰা হৈছে। এনেকুৱা কিবা মই চচিয়েল মেডিয়াত ভিডিঅ'ও পাইছো। তোমাৰ গাড়ী বিলাক ধৰা দামী দামী যেনেকে জি ৱেগন গাড়ী। সেইবিলাকত ধৰা তোমাৰ এতিয়া সদায় মানে এ' ধ ধৰা দচ পোন্ধৰ দিনৰ মূৰত আকৌ ফিউল পাম্প চেঞ্জ কৰি আছে। তেনেকুৱা ভিডিঅ' পাইছো। বা এনেকুৱা যোনটো নতুন গাড়ী বনাইছিলে ন'। সেইখনো চাপৰ্ট কৰা নাই। তোৰ তাৰ আই ক্ৰচ, সেইবিলাক গাড়ীও ধৰা, এতিয়া গোটেই ইঞ্জিন ডাউন কৰিবলগীয়া হৈছে। খুলি মেলি এনেকুৱা হ'লে দেখোন কোন দেশখন উন্নতি হ'ব লাগে বুলি মানে পদোন্নতিহে হৈছে।
এতিয়া আমিনো কি কৰিম কোৱাচোন। এতিয়া য'ত মানে দেল্লীত হেৰি কৰিছে ন', তাত তোমাৰ য'ত বৰ্ড আছে জান ন। হাইক কৰ্ট। তাৰ হাই ক'ৰ্টত সুধিছিলে যে, এইটো কি বুলি কই, ইথান'লৰ কাৰণে কিবা প্ৰব্লেম হৈছে নেকি? কিন্তু এতিয়া যিমান আমাৰ গাড়ী বনোৱা মানুহ আছে, ৰয়েল এনফিল্ড কিবা কিবি যিমান আছে। ধৰ, সিহঁত গাড়ীবিলাকৰ যোনবিলাক মেনেজাৰ সিহঁতে কৈছে যে, আমাৰ গাড়ীবিলাকে এ', ই টুৱেণ্টি চাপৰ্ট, ই টুৱেণ্টি আৰামছে চাপৰ্ট কৰে একো প্ৰব্লেম নহয়। ত', সিহঁত ত, সেইটো কৈ দিলে। কিন্তু আচলতে সেইটোতো নহয় ন। আৰু এতিয়া যদি চাবলৈ যায়, যেনে হেৰিত যদি চাব যায় যে ই টুৱেণ্টিৰ কাৰণে যে ইঞ্জিন বেয়া হৈছে। ইঞ্জিন বেয়া হ'লে, আকৌ তোমাৰ হেৰি নাপায়।
অ' ইঞ্চুৰেঞ্চ নাপায়। সেইটোৱেই। সেইটো কিবা আই চি আই চি হেৰি দিছে নহয়। আই চি আই চি এতিয়া বেংকৰ কিবা ইঞ্চুৰেঞ্চৰ সেইটো ক্লেইম কৰিছে যদি, কোনোবা কিছুমানে কাৰণত ধৰ, ই টুৱেন্টি কাৰণে গাড়ীখন বেয়া হয়, সেইটো মানে ইঞ্চুঞ্চে ইঞ্চুৰেঞ্চ ক্লেম নহয়। সেইটো ময়ো পাইছো বাৰু। আৰু এটা মই নিউজ পাইছিলো মাজতে, হাই কৰ্টত বোলে ধৰা, তোমাৰ যোনটো হেৰি কৰিছিলে। তাতে, তাতে কৈছিলে বোলে তোমাৰ, অ, তাতে বোলে চব বোলে, এইবিলাক বোলে দে মানে চব এক্সপেৰিমেন কৰিছে। বা এইটো মানে ধৰা, অ, সেইটো পাইছিলো। এইটো মানে সি সত্য নে মানে অসত্য।
সেইটো সত্যই। কিন্তু সেইটো সত্য বুলি কোৱা এটা মানে ৰিজন আছে। কাৰণ সি কি হ'ল যোনটো মানুহে এইটো উলিয়াইছিলে। ই টুৱেণ্টি। সি এতিয়া বেলেগ এটা ক' বেলেগ এটা হেৰি মানুহ। মানে মন্ত্ৰী বুলিয়ে ক'ব পাৰে। বেলেগ এটা। ত', সি মানে, পিছত মানে, কি আছিলে, যেতিয়া তাৰ ওপৰত কথাটো আহিল। সি মানে এইটো ধৰ যিকোনো এনেকে পাল্টি মাৰিলে কথাটো যে, আমি সেইটো কৰা নাই। সেইটো এটা এক্সপেৰিমেণ্ট।
অ, সেইটোৱেই। সেইটোৱেই মই শুনিছিলো মানে। এইটো এনেকুৱা কৰিছে যে, এতিয়া কি হ'ব দেই ন'।
একো নাই এতিয়া।
উম, সাধাৰণ জনসাধাৰণৰ কাৰণে ধৰা তুমি একেবাৰে অৱস্থা বেয়া কৰি পেলাইছে চবৰে।
উম।
আৰু এতিয়া চব বোলে, আকৌ ভাল কৰিম কৰিম কৰি পেলাই এতিয়া যিহে হৈছে। আৰু ধৰা এতিয়া স্মাৰ্ট মিটাৰৰ প্ৰজেক্টটো হওঁক বা সেইটো
অ, সেইটোতো সেইটো বাৰু ঠিকেই কৰিছে। কিন্তু সেইটোও এটা আমাৰ লোকচান হৈছে বাৰু।
কিন্তু এটা লোকচান মানে কি হয় ঠিকে কৰিছে। কিন্তু ধৰা যোনটো গ্ৰাহকৰ যোনটো সেৱা, যোনে মানে গ্ৰাহকে যিবিলাক কয় সেইবিলাক মানে, মই ধৰা এইটো, সেইটোৰ ওপৰতে মানে এতিয়া ধৰা কৰি আছো। ইণ্টাৰনচিপ কৰি আছো। সেইটো কাৰণে মানে মই চাই আছো। যে ধৰা বহুত মানুহৰ পৰা শুনি আছো যে বিলতটো বেছি আহে এনেকুৱা কিন্তু এতিয়া মই জানিছো, সেইটো বস্তু ভাল কৰিছে। কিন্তু ধৰা এতিয়া বহুত মানুহে এনেকে লাইটৰ বিল নিদিয়ে বা সিহঁতৰ পঞ্চায়ত ষাঠ হাজাৰ টকা আহ যায়। সিহঁতে লাইট কাটিলো লাইটৰ বিল নিদিয়ে সনেকুৱা মানুহ মই পাইছো। কিন্তু এতিয়া সেইটো কাৰণে ধৰা কৰিছে, কিন্তু ধৰা এই বস্তুটো মানে কিছুমানে কয় মেণ্ডেটৰী নহয় কি টো, মানে বৰৰ পৰা পূৰা অৰ্ডাৰ দিছে এতিয়া
নাই এইটো, এইটো যদি এইটো যদি, যদি সিহঁতে যদি ভাবে নিজৰ ঘৰৰ মানুহে যে আমি লাইটৰ হেৰি মিটাৰ নসলাওঁ বুলি তাত এইটো চৰকাৰে নোৱাৰে না, পুলিচও কিবা কৰিব নোৱাৰে কাৰণ সেইটো মানে নিজৰ এটা লিগ আইন আছে যে মই য, এইটো ম ভাল পাইছিল ন, এইটো লগাব।
নহয়, নহয়, সেইটো ময়ও ভাবিছিলো। কিন্তু আচলতে সেনেকুৱা নহয় তুমি গ, গম নোপোৱা নেকি কথাটো। তুমি যদি নলোৱা তুমি যদি স্মাৰ্ট মিট নলগা তোমাৰ সাত দিন বা আঠ দিনৰ, দহ দিনৰ ভিতৰত তোমাৰ লাইট কাটি দিব ডিচকানেক্ট ম, যায় লগত। মানে মই নিজে গৈ আছো ন, তাতে। ইণ্টাৰশিপ কৰি আছো। মই গোেইখিনি কথা কম পাইছো মানে তোম ব্ততটো ধৰা মেণ্ডেটৰৰি নহলেও মান মই বহুত মুেদি শুনিছো আৰু ওৰ পৰা ধৰা অৰ্ডাৰ আছে, লগাবলৈ কিন্তু এ, মেডেৰিী নহ'লেও তোমাৰ সেইতু মানে এনেকুৱা কৰি দিছে যে তুমি উপায় নাপাই তুমি লগাবই লাগিব সেইটো।
অ, ক'বাত, ক'বাত শুনিছো বোলে হেৰি সেইটো বোলে মানুহ বিলাকে প্ৰটেষ্ট কৰিছে সেইখন গাঁৱত সোমাব। দিয়া নাই বোলে।
নাই, নাই সেইটো তোমাৰ এইটো আৰু বেছি দিন নহয়। প্ৰেষ্ট কৰি লাভ নাই আৰু কাৰণ বহুত খিনি হৈ গৈছে ন, তেনেকুৱা আমি পাইছো আমাৰফালে বামপুৰৰবাৰীৰে যেনেকুৱা এখন গাঁৱত ধৰা গোটেই খিনি কথা পাতি কৈছে ধৰা লগাম নলগাম কিন্তু আচলতে যিমানে দিন নহওক লাগিলে একমাহ দুই মাহৰ পিছত লও, সিহতে লগাবই, লাগিব কাৰণ মই গম পাইছোঁ যে মানে সেইটো যদি নলগায় তোমাৰ ধৰা এইবিলাকত এভাৰেজ বিল আহিব মানে তোমাৰ অফিচ বিল, বাব আৰু অফিত তমাৰ যোনটো বি পাঁচশ টকা সেইটো তোমাৰ চাৰ হাজাৰ, তিনি হাজাৰ আহি যাব পাৰে, সেইটো কৰিলে তুমি তুম কি কৰিবা তুমিয়ো ডাইৰেক্ অফিচলৈ যাব লাগ যেনেকুৱা এনেুৱা বি মোৰ কিয় আহ হৈছে, তেতিয়া ধৰা তোমাক ক'ব ধৰা স্মাৰ্ট মিটাৰ লগাব দি লগাই, লও কাৰণ এইটো বিলৰ আমাৰ ই, ৰিডিং নুঠে, এয়া বাবই লাগিব এতিয়া তোমাৰ ধৰা তাৰপিছত উপায় নাই তুমি এ সেইটো কাৰণে চলাৰ ল'ব লাগিব চলাৰৰ এনেকুৱা ধৰা চাবচিডি দি দিছে কিন্তু চোলা ললেও তোমাৰ এটা মিটাৰ লাগিব এতিয়া মিটাৰটোৰ কাৰণে তুমি ধৰা এইবিলাক কৰিবই লাগিবা নহয়িবা কাৰ নটিচ দিয়ে ন কাৰণ নলগালে ধৰা নটি দিয়ে সেইবিলাক মই নিজও লিছো মান মোক লিখিব কাৰণেণ্টাৰশ্বপত ধ লগত গ'লে ধ লিখিব কৰিব দিয়ে ন ত মানুহক মানে মই নটিচো দিছো কিন্তু তাতেৈছে ধৰা এ পি ডিচ এলৰ ফালৰ পৰা মানে ফুল চাপৰ্টছে স্ম্ট মিটাৰ যদি যোনে নলগে সহত নটি দিব পিছ নিদিলে তাতে এছ ডি অ যাব গৈ পেলাই ধৰা তোমাৰ ডিচকানেক্ট ক্ৰীম লৈ যাব লগতে কাটি দিব লাইট কাটি দিয়াৰ পিছত পোনে কি কৰিব পাৰিব
আচ্ছা আচ্ছা আৰু মাজতে এটা কথা শুনি এটা মাজতে এটা নিউজ মাজতে এটা নিউজ শুনিছিলোঁ এনেকে এটা মানে ছ'চিয়েল মিডিয়াত পাইছিলোঁ মানুহ এটা স্মাৰ্ট মিটাৰটো লগোৱাৰ পিছত ডেৰ লাখ বিল আহিছে
এইটো ময়ো পাইছিলোটো মানে মোৰ মতেতো সেইটো সত্য হব নোৱাৰে আৰু যদি সেইটো সত্ হয়ও তেতিয়া স্মাৰ্ট মিটাৰত মানে বহুত এটা ধৰা কিবা ফেক্টিভ থাকিব লাগিব নহ'লেততটো কেতিয়াও এনেকুৱা বিল নাহে কিন্তু বেছি আহে বুলি মই জানো কাৰণ বেছি অহাও কাৰণ আছে ধৰ মাহ আগৰ পুৰণা মিটাৰবিলাকত ধৰা একচুৱেল ৰিডিং উঠে এতিয়া নতুন মিাৰ বিলাকত তোমাৰোনটো একুৱেল ৰিডং হয় সৰু সুৰা কাম কৰিলে তি লাইটটো দুই ছেকণ্ডৰ কাৰণে অন কৰা হয় সেইটো ৰিিনিং উঠিব তাত এনেকুৱা হৈ গৈ মানে স্মাৰ্ট মটাৰটো সেইটো কাৰণ মানহ মানে তাতে বছ বিিল আহে বুলি ভাব
এটা কথা আৰু সুধিবলগীয়া আছিলে যিহেতু তুমি ইণ্টাৰ্ণশ্বিপ কৰি আছা যোনটো ই মিটাৰ ন তাত আপোনাৰ আগতে এটা ল এটা আছিলে তোমাৰ হেৰি এটা আছিলে ব্লু অ গ্ৰীণ লাইট এটা আছিলে তাৰ ভিতৰত এতিয়া তাৰ ওপৰত যে আৰু দুটা ৰঙালাইট লগাইছে সেইটো কিহৰ
সেইটো এতিয়া ধৰা তোমাৰ কি হয় মানে বস্তুতটো বহুত বেলেগ বেলেগ আছে তাতে ধৰা তোমাৰ বহুত বস্তু এ আই মানে ধৰা তোমাৰ যোনটো ফিচাৰ আছে এই মিটাৰটোৰ ভিতৰতো তেনেকুৱা বহুত ফিচাৰ আছে ধৰা তোমাৰ মানে লোকেশ্যন পাইছেনে নাই বা কিবা এইবিলাক বহুত চাই মানে তাৰ ভিতৰত সেইটোৱেই
এইটো ক'বা এখন হেৰি ৰাজ্য়ত বোলে এই স্মাৰ্ট ম